হেল্ল'?
অ', শুনিছনে?
অ', শুনিছোঁ, কি কৰি আছ?
এ বহি আছোঁ এতিয়া, আগফালে বাৰাণ্ডাত বহিছোহি।
অ'।
ভাত, ভাত বনালি?
ভাত বনালোঁ, বন ভাতটোহে বনালোঁ, চঞ্জি-তবজি বনোৱাই নাই, এয়া আলহী লৰাই এ, এমসা বহি আছিলেহি।
অ'।
তাপৰা সিহঁতক পঠিয়াই লৈ পাই, তাৰ পৰা মই সেহতক কৈছোঁ তিয়া তহঁতকা সেৱাহে ধইছোঁ আও বুলি কলোঁ আ, সেৱা । অল উঠিলে উঠি ভাগিল।
অ'। মই দালিয়ে আলুয়ে বইল কইলোঁ তাপিছতে ডিম আমলেট কৰইছোঁ আও। ইয়া আনিলোগে দোকান পা।
অ' মই হেই ভাত চকুৱা চাউল বনাইছোঁ সেটোৱে বনাই থছো, আলু গুতিকে ভাজিম আও ভাজি ভাত খাম।
অ'।
তাপিছত ওচৰ মানহ এজনী হাঁহৰ ডিম দিছিলে তাকে ল'ৰাক নিদো লৱা হাতৰ তলোৱাত কিবা গুটি গুটি কেটামান দেখ
অ'।
এ তাপা তাকে তাক নিদিওঁ বাপেককে দিম সিয়ে ময়ে সেই আলু ভাজিয়ে খাম।
অ' অ' আমি এ তাপা আহোঁতে আঠটা বাজি গ'ল।
অ' গম পাইছোঁ নহয় বোলো ইমান দেই কইছে নে তাত। এতিয়া ৰোৱনী, ৰোৱনী মাতিলা আও এতিয়া। ৰোৱনী এতিয়া আহিব নহয়। অ' এ পেলে আগফাল আ।
আগফাল জনী ন? কয় থৈছে, আহিব চাগে।
অ' অ', অ' অ'।
আমাৰ এহেত ঘতো মানে, বহুত গিজনী মানে, অ' আঠজনীমান হেনো হেতি মাতিছে, মোকো মাতিছিলে।
কোনে?
আ আমা মামীয়ে।
অ'।
কাষ গ, আমা হেইজন। বোৱাৰীয়েকে। ভাই বোৱাৰীয়েকে। তাপিছতে হেই । হেই আকৌ আজি একে দিনাই হেতও বোকা দিয়া হ'ল। ভালেই হ'ল নগ'লো। উ।
এ নাও নালাগে আও হেই ক'বা কাবা ঘৰ ৰুবলৈ যাবলৈ দৰকাৰ নাই আও সলনিকে।
অ' হেটোকে সলনি কই থাকিবলে নাই। মুঠতে ব হেকি, হেতি কই আমি যিখিনি পাইম ৰুম আও কাইলে পা তাপিছতে আ অলপ অলপকে ৰুই থাকিম। এ পিছদিনা, কাইলৈ ৰাতিপুৱাই, কাইলৈ কাইলৈ ৰুম আ হেৰি ঢগা তহঁতৰ লগত একেলগে। তাপিছত থাকিলে মানে ৰাতিপুৱা শুই ঠি মই সোনকালে গুচি যাম। শুই উঠি আও মুখ চুখ ধুই চাহকন খাই গুচি যাম।
কাইলে ৰুম, কাইলৈ ৰুই পেলাই হেই আ ৰাতিপুৱা ৰুম, ৰুই পেলাই আবেলি অ আমাৰো ৰুই পেলায় মই যেনিবা গুচি আহিব লাগিব।
অ' ৰাতিপুৱা অকল ৰুম আ আবেলি ৰুব নালাগে আ তহঁতি।
উম, ন আবেলিও অকনমান ৰুম আও পিছদিনা ৰাতিপুৱা গুচি আহিম আও।
অ', অ'।
তামানে হেই, উম আকৌ এইবিলাক কাম ধেই আছে নহয়।
উম।
ঘ কামো আছে, আকৌ মিস্ত্ৰীয়ে লগাইছোঁ। আকৌ হেই ফুইছে। আকৌ বাকচ বনাওঁ বা বনাবলৈও মানুহ এটা আহা কথা আছিলে। কাইলে আহা কথা আছিলে। কাইলেতো এতিয়া আহিবলৈ নিদোৱে বাও।
হেটোৱে আমি এতিয়া হেটোৱে। ৰুই শেষ কইব লাগিব। কাবা নি নিজেও ৰুম বুলি ভাবি পেলাইহে ৰুছ ছো হয় নহ? কাবা ভৰষা
আৰু হেৰি, কোনোবা এনেই আহি ৰুলে ৰুব। হাজিৰা দিলেও দিব। নহ'লে কলনিলৈ গৈ ক'ৰবাৰ লোকৰ ঘৰ, ঘৰ পথাই, পথাই ৰুই ফুৰিবলৈ দৰকাৰ নাই পায়।
ভালৰ সেইজনী ৰুলে মানে, চাগে সলনি ৰুব লাগিব চাগে। আহিলে আহিব, নাহিলেও নাই। সিহঁতৰ আকৌ বান্ধৱী নহয় সিহঁতৰ।
অ', অ' তালে যাব চাগে।
অ', আমাৰ মা বোৱাৰীয়েকে সেইটোও আছে। হেৰি আহিলে মানে আকৌ সলনিলে হে ৰুব লাগিব। বোলে আহিলে আহিব, নাহিলেও নাই বোলে। আকৌ ইয়াত ৰুলে, মানে মই ৰুবগৈহে লাগিব। এনেকে কৈছে।
কোনে কৈছে?
আম মামিয়ে।
অ', অ'।
চাৰি আলিত পায় চাগে। উম।
অ',
হয়, থিকেই কৈছে। আকৌ সলনি থাকিব লাগিব বোলে মই। নহলে মই মাক সেই হেৰি মানে, যি কেইগৰাকী মাতিছে মানে, এঘৰটো মানে হেৰি নাই আৰু। ৰুবলগীয়া নাই। হেৰি কিজনে তোমাক খানা-চানা চাগে ভালকে খুৱাই দিব আৰু। ৰুব আৰু সিহঁতে।
অ', ‌অ'। সেইটো কথা। হ'ব আমাৰ হেই যিকণ পাই যিকণ পাই ৰুব লাগে আৰু। নোৰা কণ আৰু এতিপা দুদিবা, এতিপা দুদিবাকে ৰুই থাকিলে হ'ল আৰু নো। বৰ সলনা সলনি এইবোৰ ভাল নালাগে।
উম।
অ', তই ৰুই থাকিবি। ৰুই পেলায় শেষ কৰিম আৰু মুঠতে।
উম। আমাৰ আজি সেই মিষ্টি আহি খুটা চাৰিটা ফিট কৰি কৰিলে আক তাৰপিছত হেই এদিন আহি আকৌ পাঁচ মাৰিব। মাৰি পেলাই আকৌ পিছত এদিন লীনটাৰ আকৌ লীনটাৰ কেইটা ইটা মাৰি আকৌ পচফুট তেনেকে মাৰি, মাৰি চ এমাহ মান লাগিব চাগে আৰু এনেই কামতটো চাৰি পাঁচ দিন লাগিব। কিন্তু হেৰি আকৌ শুকাই মেলি তাত উঠালে, উঠালে এমাহ মান লাগিবগে।
অ', আকৌ বতৰ চতৰৰ কথা আছে মাজে, মাজে, অ, সেইটোৱেই পানী চা অ, আকৌ বৰষুণ-চৰষুণ দিলে পানী সোমাব ভালেই। পানী খাব পকাৰটোৱে, উম।
মই তাকে হেই আলুগুটি তাকে ভাজো ভাজি পেলাই সেই ভাত কেইটামান খাই পেল শুই থাকো, কাইলে হেই সোনকালে যাম অ, আন্ধাৰে-মোন্ধাই উঠি। বতৰ
মই বোলো কাইলে সাত তাতহে উঠিম আকৌ।
অ, অ, বোকা বা এতিয়া ট্ৰেক্টৰ বা কেতিয়া আহিব?
হেৰি আগতে হেৰি গ'ল এইফালৰ হেৰি ঘৰ ওচৰত কাৰোবাৰ ঘৰত দুবিঘা দি থৈ আহিব হেনো।
অ' টেক্টৰখন সোনকালে আহি দি দিলে ভাল।
উম, সেই
কাইলৈ বতৰটো বেয়া হলে হয়, আকৌ আজিকালি বৰষুণ আজিকালি বৰষুণ দিলেও ৰোব নোৱাৰি আকৌ।
অ',
বৰষুণ দিলে লগত গাজনি ঢেৰেকনিটো আহেই দেখোন।
অ, লগতে সেইবোৰ আহে আকৌ গছ-গছনিবোৰ নাইকিয়া হোৱা কাৰণে গাজনী বোৰ
উম উম, চব লগতে আহিব একদম গাজনি ঢেকণী।
উম, মেঘালয়ৰ নিচিনাকে মেঘালয়তহে তেনেকুৱা। এতিয়া এইবিলাকতো এনেকোৱা।
এনেকোৱাই হৈছে মেঘালয়ত চাগে এতিয়া থাকিবলৈ বহুত ধুনীয়া হৈছে চাগে।
সেইবোৰ একেৰাহে বৰষুণ গোটেই পাহাৰ চাহৰ খহি দেখোন যেনি তেনি অৱস্থাই নাই।
হ'লো ঠান বতৰতো ঠাণ্ডা হৈ আছে আও। উম এতিয়াবা হেই পাঞ্জাৱৰ ফালে বহুত গৰম হ'বলা।
উম গৰম হেনো বৰষুণে নাই আৰু কেলে মৰিগাঁৱতো বৰষুণ নাই নহয়।
অ সেয়াহে।
তই যে তই যে কৈছিলি ত তই যে কৈছিলি তোক কৈছিলো নেকি সেইদিনাখন অ ন নাই
নাই কোৱা নাই কোৱা উম
অ কি বুলি কয়, তোমাৰ মানুহজন দেখুৱাবা চোন বুলি যে কৈছিলি ছোৱালীজনী যে।
অ অ
তাইয়ে হেৰি ভিডিঅ এটাত দেখিছিলো মাছ ভাজি আছে। এ বোলে পুখুৰীত মাছ নাই বোলে মাছবোৰ মৰি মৰি গৈছে বাম তাপা এ মাছকেইটা ধৰি পেলাইছো বোলে, এনেকৈ কৈছে। পানী নাইকিয়া, তাৰপিছত আমাৰ এইকণৰ পুলিছ নহয় এতিয়া হেৰি সেইদিনাখনৰ কালিহে মাছ বাছি আছে। অ সেইদিনা
তা মানুহজ তেওঁ তেওঁৰ মানুহজন ফটোত দেখিলো।
অ বহুত বয়সস্থ আক।
অ ইমান তেনেকোৱা এজন বয়সস্থ মানুহলে কেলে দিলে বাও?
সঁচাকে তাৰপিছত বাপেকে জীয়েকে ফটো উঠিলে মই বোলে হেৰি নোঠালে। বেলেগ তাও এনেকে দিছে, চবেই কি বে নিদিয়ে নেকি চাগে কৈ থাকে সেইকাৰণে ভালৰ ভাল কপি চাগে চাই পেলাই দিছে আও।
দিছে মোৰ পাই দেখি পেলাই বেয়াহে লাগিছিলে তাই আকৌ তেনেকোৱা নহয় যে। মই বোলো কেলেনো চাও বুলি কলো কেলেনো চাও বুলি কৈছিলো, কেলেনো চাও বুলি কৈছিলো নিচিনা লাগিলে অ।
মই মই তাই এনে হেৰি ৰিয়েলতো দেখিছো এবাৰ বিহু ফাংচনলৈ আহোতে।
অ
মই দেখিছো এই আমাৰ এহেঁতি যে আমাৰ সৰু গৰাকীয়ে যে দুই গৰাকী হেৰি লগ পাইছিলে ইটোক লগ পাইছিলে যে ল'ৰাটোক
অ অ
তা সেইবাৰ ফাংচনতে মই বিয়া হোৱাৰ পিছতে আও।
অ অ
দেখিছিলো মই মানুহজনক এ ছোৱালীজনী এই তুলনি হোৱা ছোৱালীজনী তেতিয়া কেঁচুৱা মানে তাইৰ কোচৰ পৰা গিৰিয়েকক দিছে তেতিয়া মোৰ মানুহজনক দেখিছিলো তাই মোক নেদেখা ভাও জুৰিলে তেতিয়া।
অ অ এই তেতিয়াও চাগে সেই গিৰিয়েকটো বয়সেই চাগে।
অ বহুতে বয়স দেখিছো তাই সেইকাৰণে মোক নেদেখা ভাও জুৰিছে।
অ সেইটোয়ে উম আৰু কেলেনো তেনেকোৱা তেনেকে কেলে দিয়ে জানো পইচা পাতিও বহুত থকা মানুহ নহয় জানো দেখোন কেলেনো দিলে জানো
বাপেকৰ লগত ভাং খোৱা মানুহে সেইটো
অ
এইখনত যে আমাৰ এই উতলা এনৰাৰ ফালে নাই জানো তেনেকোৱা নগৰীয়া মানুহ
অ অ অ আছে
হেৰি বুলি যে মানুহ এজনে যে ওখকে মানুহ এটা যে নহয় সেইটো নহয় এই আমাৰ হে কি নৰেন বুলি যে এটা আছে
অ' অ'
সেইটো, সেইটো লগত একেলগে খাই তিনদাই।
অ' অ' গম পালোঁ, গম পালোঁ হয় পাই কেনেক কেনেকুৱা কেনো বাৰু দিব লাগে নে বাৰু দিয়া অ' ন, এনেকুৱা লৰা'লেনো বাৰু বিয়া অ' দে মই হহা নাই তাক
তাই আছিলে।
অ'মই হহা নাই বাৰু হ'লো এ গিৰিয়েকে কিবা এটা কাম কৰে হ'বলা কি কৰে জানো ঘৰত নাথাকে।
উম, কিবা-কিবি কৰেচাগে জানো কি এ, মিস্ত্ৰী চিষ্ট্ৰী কৰে চাগে কিবা।
অ, এনে নহয় এনে সেই কোম্পেনীও তেনেকুৱা কিবা কৰিবও পাৰে ঘৰত নাথাকে আহেহে কুবাৰপৰা বোল বক্কে বহু দিনৰ মূৰত।
অ' হ'ব পাৰে তেলে ওচৰতে কোম্পানী বোৰ আছে নহয় এইবোৰ হেৰি আছে সেইবোৰতে। কি বুলি কয় চেনী কলও আছে আকৌ কোম্পানী সেয়া
তাত চাগে অকমান হেৰি কিবা এটা কৰে চাগে।
উম, অ' হ'ব পাৰে।
কৰক, কৰক ভালকে কৰি মই হ'লো পাই ল'ৰা মাল দেখি পেলাই চাবল ভয়হে লাগিলে।
উম, সঁচাকে উম, বেয়া লাগে ন' তাই ইমান সৰু ছোৱালী আৰু।
আমাতকে সৰুহে
তহততকে সৰু অ' তহততকে সৰু
আমাতকে সৰু এই মোহনহঁতৰ মোহনৰ ঘৰৰ মাজনীহঁতৰ লগৰ হা?
অ' অ' তাই দিহানাম, চিহানাম গাই থাকে আকৌ সেই নামগুৱাত আগবাঢ়ি থাকে আকৌ ভাল আ' সেইটো।
গাই, গাই আকৌ হেৰি নহয় এটা জেং বিহু দল এটাও আছে।
অ'জেঙ বিহুৰটো আছে আকৌ দিহা নামৰ দলটো এইয়ে গাই গান গাই হ'ব পায় নাম গাই নেকি তাইকে গোৱা দেখো মানে তাই প্ৰেকটিচ কৰে যে। অ' আকৌ ভাওনা কৰিবলৈ গৈছে নহয় গুৱাহাটীত মাইকী মানুহৰ। অ' মাইকী মানুহে ভাওনা কৰিবলৈ গৈছিলে নহয় গুৱাহাটীত।
অ'সেইটোও গম পাওঁ আৰু হেৰি সিহঁতৰ ঘৰৰ বংশ পৰিয়ালৰ গোটেই মানুহ বোৰে কিবা-কিবা দেখ
উম, উম। অ' সিহতঁৰ অ' গিৰে, গিৰেয়েকৰ ঘৰ নে?
অ'গিৰিয়েকৰ ঘৰ দেখিছো ন' ফটোত।
হেল্ল' অ' অ'
অ'আকৌ হেই নহয় হেই হ'বে হেৰি নহয় এতিয়া এই যে আমাৰ পাচটো লাইনৰ যে গুৰ যে বিক্ৰী কৰে সিহঁতৰ ঘৰলৈহে আ' অহা নাই জানো বায়েক জনী।
অ'বায়েক নহয় সেইটো হ'লে হই হেৰি ঘৰ কাষলেহে আহিছে। অঁ এজনী ডাঙৰ টোৱে অনা জনী সেইঘৰলৈ ও আহিছে অ। ডাঙৰ টোৱে অনাজনী সেইটো ঘৰলে আহিছে, সেইজনী আমাৰ লগৰ। তাৰপিছতে আকৌ এজনী আকৌ হেৰি
সেই জনী গিৰিয়েক টো সৰু হে দেখাত।
অ‌ঁ দেখাত সৰুহে, এতিয়া আকৌ এইকনৰ কাষলেও আহিছে নহয়, এ কি কয় কাৰ ঘৰ, কাৰ ঘৰৰ পোনে পোনে এইটো
অ তই ভাত চাত হ'ল নে ভাত হ'ল নে নাই? ঠিক আছে তেতিয়া দে মোও, অঁ হ'ব। উম উম।